হেল্ল' হেল্ল' হেল্ল'
হেল্ল' ও
অ শু শুনিছা, শুনি আছা নে? হেল্ল'
হেল্ল'
অ শুনিছা
ও
মই শুনি আছো তুমি শুনিছা।
অ এতিয়া শুনিছো দিয়া।
অ কাহে লাগে।
কোৱাহ অ আহিলো ঘৰত। দিয়া অ আহিলো গৈ। কোৱা
পাবা
নাই হোৱা এই ইমান গৰম।
অহ অহ
ইমান গৰম পৰিছে আজ ন ৰ'দতটো ইমান দিছে আজি, উম বহুত গৰম দিছে।
তে
উম সেইটো কাৰণে ভাত খোৱাই নাই, খামহে আৰু অকমান ঠাণ্ডা পৰক বোলো ভাতকেইটা তেতিয়াহে খাম।
অঁ, গৰমে গৰমে খাবও মন নাযায়। মই আজি সোনকালে খাই দিলো।
খায় দিলা পানী দিয়া ভাতহে খাব মন যায় ন এনেকুৱা গৰমত।
উম' গৰমত
কৰি লৈ চানা তানা দি! পানী দিয়া ভাতে খাব মন যায়। অঁ ভাতকেইটা খালেও পেটটো আৰামো পোৱা যায়।
উম।
সেনেকেহে খাব লাগিব দুদিন মমান, আজিৰ পৰা দিছ আছেহে গৰম আৰু
আজি পা দিছে, দিব আৰু দুদিনমান।
দুমান, এই কয় যে কিবা খৰ মায়ে বোলে বাওটা
জেঠত বাৰস
আহ সেয়া এটা মাৰিছে নেকি, আজি। উম। অজিত চাগৈ এটা মাৰিছে চাগৈ, অ আৰু বাকী কেইটা দিব আছেই। প্ৰথমটোয়ে ইমান তাগৰা দিছে আৰুকেইটা ঠিক নাই আৰু
নহয় আগতো দুটা গৈছে দিয়া।
আগো ৰুৰিণ দিছে বাৰু তথাপি আকৌ বৰষুণ পৰিলে ন? আকৌ বৰষুণ পৰিলে সেইকাৰণে ঠাণ্ডা হৈ গ'ল যে। মানে গৰমটো ইমান অনুভৱ ন'হল। এতিয়া আকৌ ইমান দিছে ন? আজি তেয়ো একে বেছি
বেছিয়েই অ
সেই ৰাতিপুৱা ছটা, সাতটা পাই দিয়াচোন ইমান ডাঙৰ ৰ'দডাল দিছে।
মই শুৱাৰ পৰা যেতিয়া উ-উঠি পেলাই হেৰি গৈছো তেতিয়া বেলিতো অকনমান চকুত পৰিছে নহয় মই বোলো
অ', আজি দিব আৰু মানে গম পাই গৈছা মই সেয়া স্কুললৈ ওলাই যাওঁতে ইমান দাল ৰ'দ দিছ তেতিয়াই গম পাইছো অ', ৰ'দ দিব মানে আৰু আজি বোলো দিছ
উম, মই তেতিয়াই মনতে ভাবিছো আজি ঘৰৰ পৰা কলৈকো নোলাও
অ', ভিতৰতে থাকাই ভাল ইমান ৰ'দত নহয়, ওলালে ক'লাহে পোৱা যাব।
ক'লা পৰা যায় আৰু তাতে হেৰি আ পটককে বে গৰম চৰম
অ', গৰমো সোমাই যায় উম, সেইটোয়ে।
ৰ'দটো একদম ভক ভককে লাগে। তাতে এইকেইদিন অ কণ বৰষুণ, বৰষুণ হৈ পেলাই ৰ'দটো দিছে যে সেইকাৰণে
অ আৰু কি জানা এতিয়া গৰম সোমাই গ'লে মানে পেটৰ অসুখ নহ'লে একে একো খাবলৈ মন নাযাব। এনেকোৱা নিচিনা হৈ যাওঁক কেতিয়াবাতো জ্বৰো উঠি যায় ন? তেনেকে। ঠাণ্ডা গৰম মই মাজত গৈ তাকে ওলাবই মন নাযায় আৰু তুমি ৰ'দত নো কি ওলাই যাবা যিটোহে ৰ'দ। দি থাকে। ওলাই যাবই নোৱাৰি দিয়া।
দিনে দিনে বেছি
অ অ বেছি বাঢ়িবলৈ গৈ আছে আচল লতে মানুহে গছ গছন বিলাক কাটি উটি দিছে যে সেইটো কাৰণে বেছি গৰমটো পৰা হৈছে আগৰ দিনত মানুহে গছ পুলি বেছিকে ৰুৱে হয় সেইটো কাৰণনে কি হৈছে তাততো কমি আছে অঁ কমি আছিলে এতিয়া মানুহে ঘৰ বিলাক বনাইছে গছ চছ কাটি সেইটো কাৰণে কি হৈছে ৰ'দতটো বেছিকে পৰা হৈছে এতিয়া টাব বিলাক বেছি
গছে অঁ
ছাঁ নাই অলপো অঁ অঁ সেইটোৱেই কিমান হেৰিও
কাটি কুটি মানুহে একদম মানে
তহিলং গৈ পেলাইছে সেইটো কাৰণে উম সেইটো কাৰণে গৰমতটো বেছি হৈছে তাত তাতে আকৌ আগতে চোৱা আগতে গাড়ী মটৰ বিলাক কম আছে আছিল ন এতিয়া গাড়ী বিলাক বেছি কি হৈছে ত' সেইটো কাৰণে তাৰ পৰা উম বহুত প্ৰদূ্ষন হৈছে সেইকাৰণে মানে এতিয়া গৰমটো মানে সেইটো কাৰণে বেছি হৈ হৈ গৈয়ে আছে
সেইকাৰণে মানুহৰ বেমাৰতো বেছি হৈছে
আৰু লাহে লাহে আৰু বেছি গৈ থাকি থাকিব কাৰণ মানুহৰ এতিয়া জনসংখ্যা বৃদ্ধি হৈয়ে আছে হয় ঘৰ বিলাক মাটি তি লাগিয়ে আছে মানুহক ঘৰ বনাব জংঘল বিলাক নাইকিয়াই হৈ গৈছে গৈ মানে ঘৰ বনাইছে এইটো গৰম আৰু অলপ আৰু ধৰি লওঁ পাঁচ বছৰ মানৰ পিছত আৰু বেছি বেছি গৰম হৈ যাব তেতিয়া মানুহ থাকিব নোৱাৰিব আৰু মানে হয়তো ৰ'দত ওলাই গ'লে মানে লগতে কোলা পৰি যাব এনেকুৱা হ'ব
তেনেকুৱা হ'ব গৈ
টো বেছি কাঢ়া হৈ যাব
উম
সেইটো কাৰণে
তাকে মই আজি যিটো মানে ৰ'দ দিছে ভাবিছো বোলো এইটো ৰদত মানুহৰো যিখিনি মানুহ ওলাই নগললে নোহোৱা মানুহে যাবই লাগিব সেই মানুহখিনি কম কষ্ট কষ্ট পাইছে নে চাগে
এতিয়া ডেইলি হাজিৰা কৰা মানুহ বিলাকে আৰু কষ্ট পাব চোৱাচোন ৰ'দত যদি কাৰোবা ঘৰত বাৰী ঘৰ চাফা কৰি থাকে ন সিহঁতৰ কাৰণে গৰম খোৱাও বেছি এতিয়া
তাকেই চেকান্ত বিয়ানক
অ সহ্য কৰিবই নোৱাৰিব। নেমু চেমুহে আনিম বোলে চবত তৰবত কৰি খাব বা অলপ তেতিয়া মানে অলপ তেওঁ উম পেটটো তে ঠাণ্ডা পৰি থাকিব বাহিৰা এইবিলাক ঠাণ্ডাবিলাক খোৱাতকে নেমু চবত খোৱাই ভাল
বাহিৰা ঠাণ্ডাতটো এইটো কেমিকেল দিয় এইটো খাবই নালাগে
খাবই নালাগে অ
সেইটো খাবই নালাগে তাত ফ্ৰিজত পানী অলপ থৈ পেলাই অলপ বেলেগ গৰম মানে এনে নৰ্মেল পানী মিলাই পেলাই চৰ্বত বনাই তেনেকে খুৱাই ভাল
তেনেকে খুৱাই ভাল অ সেইটো মানে অপকাৰো নকৰে আৰু এনেওতো নেমু ন ভিটামিন চিটো থাকেই সটো কাৰণে খোৱাাতটো ভাল এনে মইে মানে কয় নকয় আৰু তোমাৰ নেমু খোৱাই বেচ উম নেমখ খোৱোই ভাল আৰু নহলে এটা ব অ নহলে যে গ্লুকন দি বুলি পাই নহয় এটা সেইটো আনিও খাব পাৰে কিন্তুেইটো এনাৰ্জী
অ সেইটো ভাল
টু ভাল মো আকৌ বেছি ৰ'দ দিলেহে চৰ্দি হয় দিয়া
এই গৰমতে হয় আমাৰ আমাৰ সেই মামা এজন তেনেকুৱা বেছি আ জলক কেৰা খালে চৰ্দি লাগে
অ মোৰ আকৌ বেছি ৰ'দ দিলে উম উম
মামাজনৰ আক জলকীয়া খালে চৰ্ৰিতো লাগেহে মানে চবৰে সেইটো বেলেগ বেলেগ চাগে নহয় বডী বডি পাৰ্টচ বিলাক
অ সেইটোৱে চবৰে মানে হেৰিবিলাক বেলেগ বেলেগ টাইপৰ আহে সেইটোয়ে মোৰ এতিয়া দুদিন মানে অ বেলেগ বেলেগ মোৰ সে দুদিন ঠাণ্ডা হল চৰ্দি নাই আজি ৰ'দ দিলে যে আহ আজিতো আমাৰ চৰ অ
এ তোমাৰ আজি চৰ্দি কিয় লাগিছে জানা আজি যে তুমি স্কুললৈ ওলাই গলা পানীও বেছি খাইছা স্কুললৈ ওলাই গলা ধুলি চুলিবোৰ সোমাইছে ছে ন সেই কাৰণে তোমাৰ আজি চৰ্দি লাগিছে অ
মানে ৰ'দটো দিলে ধূল শোবা বেছি হয় নহয় বৰষুণ দিলে ধূলি খোবা থ কাৰণে সেইটো কাৰণে হৈছে চাগৰ মোৰ বডীটো
গাড়ী ধূলিবোৰ এইকেইদিন বৰষুণত লাত খাই তিয়া গড়ী চলাই দিছে গোটেই ধূলি বোৰ উৰিছে ছে
উৰিছে সেইটো কাৰণেই হৈছে চৰ্দিটো ধূলি সোপা পাই আহিছো যে সেইকাৰণে চৰ্দিটো লাগি আহিছে আৰু হয়
তুমি যাবা কোন স্কুটি স্কুটিখন লৈ পেলাই যাব গাড়ী এখনৰ পিছত যোৱা তুমি মোক মানে মূখ মেলিব নোৱাৰা ইমান ধূলি উৰে
ধূলি উৰে উম বহুত ধূলি উৰে তাক বিলাৰ পিছত তুমি যাবই নোৱাৰা উম
নোৱাৰা নোৱাৰা তাকতো বাদে দিয়া তুমি সৰু গাড়ী এখনৰ বিছনা না
অঁ যাব নোৱাৰা আৰু সিহঁতৰ হেৰিবিলাকো বেয়া ন ধোঁৱা বিলাকো বেয়া তাতে
ধোৱা বিলাক বেয়াটো
বহুত দিগদাৰ হয় সেইবিলাক সেইটো কাৰণে চৰ্দি হয় মানে সহজতে
সেইটো কাৰণে চৰ্দি হয় উম আৰু পানীবোৰ আমি ঠাণ্ডা পুৰা মটৰ পানী ঠাণ্ডা পানী খাওঁ
অঁ ঠাণ্ডা দ
পানীতটো আমি গৰমত আহিব বেলো কোৱা
ঠাণ্ডা পানী খাই দিওঁ আৰু আহিয়ে কি ধৰি লোৱা আমি ঠাণ্ডা পানী দি গা চা ধুই দিওঁ ন সেইটো সেইটোও কাৰণেও হয়
গৰমটো সোমাই যায়
উম গৰমতটো সোমাই যায় আৰু পিছত সে চৰ্দি জ্বৰ এতিয়া আকৌ তা তুমি যদি অঁ অঁ সেইটো এতিয়া এনেও তুমি এনে চাবা চোন গৰমত যদু ঠান্দা খাই থাকিবা তেতিয়াই পেটতো ৰ প্ৰব্লেমটো হৈয়ে যায় লগতে
হৈ যায় হৈ যায়
ঔষধহে ঠাণ্ডাৰ ভিতৰত যাবলৈ সেইটো গৰমেই হৈ যায় ন
গৰমে হয়গৈ আৰু কেমিকেল বিলাক দিয়া থাকে যে সেইটো খাবই নালাগে
খাবই নালাগে অঁ বহুত বেয় খোৱাটো
ফিজপানী অলপ ঠাডা কৰো তাৰপিছত নৰ্মমেল পান মিলাই দিওঁ মিলাই দি নেমু চেপি তেনেকৈ খা পিছ মানে মই নাখাওঁ।
অ', ফ্ৰিজৰ পানীটো ডাইৰেক্ট খালেও, দাঁত বিলাক সি খিয়াই যায় নহয় ইমান ঠাণ্ডা হৈ থাকে ন? অ', দাঁতৰ কাৰণেও ভ ভাল নহয়। আইচ ক্ৰীম বিলাকো খাব নোৱাৰি আজি আজিকালি ন কিমান দিনৰ পৰা আনিবলৈ থৈ দিছে ঠিক
প দে উম।
সেইটোয়ে আজিকালি মানে তুমি সেইবিলাক বস্তু খা
খাদ্যয় মা চত তেনেক কুৱাই ন ভেজ যে ভেজাল। ক'বাত সাৰ ক'বাত
সাৰ অ'। সেইটোৱে। মানে নৰ্মেল খাদ্যতো আজিকালি পোৱাই নোয যোৱা হ'ল ভাল খাদ্যটো।
উম।
এই ঘৰুৱা হিচাপে বনাই খাব লাগে বুজিছা। শাক হওক কিবা এনেকে। তেংঙা দীপিলাই এনেক। এনেকে ঔটেঙা দিয়ে দালি বনালা এনেকে খালে ভাল।
অহ, অহ।
বেছি মছলা খোৱাতকে।
অহ।
সেনেকে খোৱাই ভাল আৰু। উম।
আমি এতিয়া আকৌ সেইবোৰ ম
ধ ধ ধ অহ' সেইটোৱে। মচলাটোৰ খাই
মচলাটোহে মুখত লাগে, বেলেগ বস্তু নালাগে ন হয়, খাই ললে যে আমাৰ পেটৰ কাৰণে কিমান অসুবিধা হয়। অ', জলা অকন মচলা মানে দিনত যেন তেন, দিনত যেন তেন চলিব বাৰো আৰু।
অ ৰাতি নোৱাৰিগৈ ৰাতি লাগেই চবকে সেইটোৱে মানে আকৌ খোৱাটো যদি টেষ্ট নহয় ভালো নালাগে ন
ভালো নালাগে সেইটোৱে কথা
সেইটোৱে পেটৰ কাৰণে আৰু মুখৰ জুতিটোৰ কাৰণে খোৱা যায় দিয়াচোন
সেইটো কাৰণে এতিয়া দিনে দিনে শকত হৈছো খীণাবলৈ যত্ন কৰিলেও নিখি নাও হয় দিয়া জালা
ঠিকে আছে দিয়া ন উম